অহ এ শুই আছো কি কৰি আছে
মই এয়া বহি আছো বিচনী মাই মাই ইমান গৰম
অ বৰষুণ দিছে যদিও গৰমেই আও
উম বৰষুণ এনেকোৱা দিছে বতৰটো আৰু চোৱা খেদা বতৰ জোখত দিছে আও অহ
চোৱা খেদিবলে ধুনীয়া হৈছে আ আজি দেই বত
তাকেইতো চোৱা খেদা বতৰ দিছে আও কালি ইমান ধুনীয়া ৰ'দ অ কালি ইমান ধুনীয়া ৰদ আজি এয়া বতৰ
সেয়াই কৰি দিছে আও
বোলে হেল্ল'
অঁ ভাত খালে নাই?
ভাত খালো আও। তোমাৰলোকে খালানে?
অঁ খালো। আমি বাৰু চাহেই খালো আও। ভাত আ অ চাহে খালো আৰু। ভালেই এইবোৰ টেঙামৰা পাত। আলু তেনেকে দি আকৌ চাটনি-
অঁ তেনেকে টেঙা মৰা- তা'তে দালিয়া তেনেকে খাই ভাল লাগে।
উম'উম।
সেই তো হয়।
আপোনালোকে কিহে খালে?
মই দালি বনালো ভাত কেৰেলা আলু ভাজি বনালো ডিম আমলেট কৰিলো। উম
অঁ
তাৰপা- আকৌ আজি কোমল চাউল। হাঁ?
অঁ অঁ কোমল চাউল দিবলে এতিয়া ৰ'দেই নাই নহয়। কোমল চাউল কাৰোবাক দিছা নে'কি?
বহাই থোৱা আছিলে তাকে কুটাই পেলাই আজি দি মৰ- বাৰতা আহিছে দ'হ কেজি।
অঁ
তাকে বোলো কাৰেণ্টটো নাই আকৌ কুটাবলে।
উম 'কাৰেণ্ট নাই বাৰু।
কাৰেণ্ট নাই কাৰেণ্টৰ পৰা দিগদাৰ হৈ আছে।
খাৱলি বনাই থৈছে নে নাই?
খাৱলি মানে সৰিয়হ ৰ'দত দিছিলো আকৌ বতৰটো এনেকুৱা হলে সৰিয়হ- বোৰ আকৌ সেমেকি যায়।
উম।
সেইকাৰণে নুশুনিলোঁ আজি।
অঁ
কাইলৈ মানে বনাম আৰু কাইলৈ বনালে পৰহিলৰ পৰা মই বিক্ৰী কৰি দিম আৰু। হয়। উম বিক্ৰী কৰি দিম। তেতিয়া- আজৰি হম আৰু বিক্ৰী কৰি ঘৰলে নথওঁ আমাৰ ঘৰত নাখায়ে।
অঁ
কি কৰিয়ে দিম। অঁ অঁহ। অকণমান খাওঁ হত আৰু। কিন্তু একে ৰাহে খাই নেথাকো। কোৱা? দিগদাৰ হয় একেৰাহে খাই থাকিলে গেছ- হয় খালেই অপকাৰ কৰে।
উম। পটকৈ গেছটিক মাৰি দিয়ে আৰু।
অ গেছটিক মাৰি দিয়ক আৰু বুকুখন একেবাৰে জ্বলা পোৱা কৰি থাকিব আৰু। তেনেকুৱা হৈ থাকে। ফোন কৰি আছে মুনুয়ে ফোন কৰি আছে?
অ হয়।
হেল্ল'
অ কওক অ কওক।
উম তাপা আজি গাঁৱলে যাম আহিবা?
অ যাব লাগিব আপুনি ওলাই থাকিব?
অ এই বজাৰ এটা কৰিবলগীয়া আছে চাৰি আলিত? দুইজনীক গৈ বজাৰ এটা কৰিম গে মোৰ লগত গলেই হ'ল।
অ অ
মই কৰিম আওঁ। আ মোৰ মানে লগ নাই। সেকাৰণে দুইজনী অ দুইজনী অ দুইজনী যাম বজাৰ এটা কৰিয়ে এ ওচৰ মানুহ এঘৰৰ পাৰ আহিম আৰু ওলাবা
অ যাব লাগিব
অ তাপা আকৌ আজি ইচ ইচ অ ইচ স্কুলত মিটিং এখন আছে তালে মাতিছিলে নি
নাই মতা নহয় আপোনালোকক মাতিছে
অ মাতিছিলে মই তোমাকো মাতিছে যদি লৈ যাও দুইজনী যাম একেলগতে। সেদে বুলি ভাবিছিলো।
অ নামাতিলেই নহয়।
এ নামাতিলৈও যাব পাৰি এইবিলাক মিটিংত।
অ না যোৱা যে সেইকাৰণে ভাল নাপাও আৰু
অ তুমি নতুন যে সেইকাৰণে হয়য়ো বাৰু সেইটো কথা। উম যাবলে বেয়া লাগে আও। নামাতিলে। মা হত আছে নাই।
আছে। আছে বহি আছে।
অ।
গা ভাল নহয় যে। গা ভাল নহয় বহি অ জ্বৰ। কাহ সেইবোৰ আছে।
অ ডাক্তৰক দেখুৱাব লাগে।
ডাক্তৰক নাই দেখোৱা এই টেবলেট আনি দিলে আৰু টেবলেট খালে।
অ যদি খাই ভাল নাপায় ডাক্তৰক দেখোৱা
উম ডাক্তৰ ওচৰলৈ যাবলৈ ক'ব লাগিব আজি খাই চেহে বাৰু।
অ অ খাই ভাল হলে নালাগে বাও। খাই ভাল নহ'লে ডাক্তৰৰ ওচৰলৈ যোৱাই ভাল আজিকালি জ্বৰবোৰ আকৌ বেয়া নহয়।
উম।
সোনকালে ভাল নহয় অ বেছি হৈ যাব।
উম। সেইকাৰণে অকমান হলে ডাক্তৰ ঘৰলে যাব লাগে মানুহ।
অ।
বৰ বেয়া।
অ বৰ বেয়া আজিকালি সেইবো।
আজিকালি এইবোৰ মহ চহবোৰৰ। ডেংগ মহে কামুৰিও কালি পাইছো নেকি বাতৰি এটাত অ চাৰিআলিত। তেনে কৰপো ভালকে হেৰিয়ে নচোৱালে জনিক। আকডম মহে কামৰি ডেগ মহে কামোৰি।
আজিকালি মহে কামিও মানুহ মৰে তাতো বেমাৰ।
সন্ধিয়া সময় মাকক কৈছে সেনেকে গাটো বেয়া লিছে বুলি কয় শুম বুলি কয় সেনেকে হৈয়ে থাকিলে আৰু। অ।
থাকিলে অ তাই গম নাপালে মহে কামুৰি যে এনেকুৱা হৈছে সেইটো কথা নাজানে।
গম নাপালো যে সেইকাৰণে।
অ সেইটো কথা। অ অ অ বহুত গৰম আজি। মই সেই চোৱা খেদি মেলি আজৰি হৈছো হে
অ
আজৰি হয় এ
উম
সেই কৰি আছো।
অ
আজৰি হৈ ভাতকেইটা বনাই খাই বৈ আ জৰী হৈ বলো অকমান পঢ়টো ইমান ভাগৰ লাগিছে।
অ তোন আ দিনডাল পৰি থকা চোৱা খেদা
চোৱা খেদা গোটেই সোপা উলিয়াব মেলিব লগা এবাৰ উলওৱ এবাৰ সোমোৱা তহটৰ যহতে সেইটো কাৰণে অ বৰষুণো দি আছে।
হুম এ
মই যেনেকে
মোৰ এই পকৰী কে মানকে বনালো আৰু বনাই মেলি- দি বতৰ ডাৱৰীয়া
থৰ লায়া আ চাহ সতে খাবলে-
চাহৰ লগতে খাবলে আমি খোৱা নাই বাউ মা এ বাও আনি দিছো বাও মোক খোৱাইে নাই।
অ
তাকে উম এই মানুহজন আহিলে নে নাই আহা ডিউটি পা মোৰ মোৰোৰত যে অ আজি নগ'লে?
নগলে আজি গা ভাল নহয় নযাওঁ বুলি ক'লে আও-
অ এইটো আহিছে গ তাৰমানে গৰম- মোহ হৈ আছে একেবাৰে ৰ'দ দিছে এবাৰ বৰষুণ দিছে তেনেকুৱা হৈ থাকিলে।
সেইবোৰ উম
অ মানুহৰ বেমাৰ আজাৰ বেছি হয়। অ মানুহৰ বেমাৰ আজাৰ বেছি হয়। সেইটো কথা উম
গতিকে
তাকেহে- কাটি থাকক কাটি থাকক হম- অ অ হ'ব দিয়া তেতিয়া। দেই অ বচোন এইটো এবাৰ কিবা এটা হ'ল-
হম
অ কাত খুৱাই নাই তুমি কটাচোন